হেল্ল নমস্কাৰ জনাইছো মই আপোনাক।
আপুনি ব্যস্ত আছিলে নেকি?
অ
অ আপোনাৰ পৰা অলপ সময় মই বিচাৰিছিলোঁ, আপুনি দিব পাৰিব নে?
হয় নিশ্চয় নিশ্চয় ক'বচোন।
হয় আজি আমি আপোনাৰ লগত অলপ সময় উলাই আপুনি প্ৰাকৃতিক দুৰ্যোগ বিষয়টোৰটো ওপৰত অলপ তথ্য জানিব বিচাৰিছো আপুনি জনাব পাৰিব নেকি?
হয়, নিশ্চয় নিশ্চয় খুব ভাল বিষয় এটাৰ বিষয়ে আপুনি জানিব বিচাৰিছে।
হয়, হয়, আপুনি জ্ঞাতখিনি মোক অকণমান জনাবচোন আৰু মই যিখিনি জ্ঞাতটো মই আপোনাক জনাব পাৰিম বুলি মই আশা ৰাখিলোঁ।
বহুত অ', ধৰণৰ আছে যেনে বানপানীৰ কথাটো বিশেষকৈ আমাৰ অসমত বিশেষ এটা প্ৰাকৃতিক দুৰ্যোগ।
নিশ্চয়, সেইটো ডাঙৰ হয়। অসমৰ আটাইতকে ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লে আপোনাৰ বান পানীটো আগলে আগত মনত পৰে আমাৰ।
হয়, হয়, হয়, অ'। গতিকে তেনেকুৱা ধৰণে আৰু ভূমিস্খলন, গৰাখহনীয়া হওঁক এনেকুৱা ধৰণৰ বহুত মানে আমাৰ প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়ে।
অসমত গতিকে মই বানপানীৰ কথা অকমান ক'ব বিচাৰিছো আ
নিশ্চয় জনাব।
হয়, বানপানীৰ কথা কবলৈ গ'লে এ বিশেষকৈ আমাৰ এনেও মানে অসমখন নদী মাতৃক বুলি কোৱা হয়।
হয়, একদম ভাল কথা কৈছে এইটো আপুনি।
আৰু অসমত আটাইতকৈ বেছি মানে বুলিও কোৱা হয়। গতিকে আমাৰো এ গতিকে ইয়াত খুব বেছি পৰিমাণে বৰষুণ হোৱা অতিমাত্ৰা বৰষুণ হোৱা আৰু লগতে মানুহ বিলাকেও মানে কিছুমান কাম ধৰি লওক নলা-নৰ্দমা বিলাকত জাবৰ-জোথৰ পেলাইছে, তাৰফলত নলা-নৰ্দমা বিলাক ডুব গৈছে তাৰ ফলতে আমি বহুত অ', পৰিমাণে তাৰমানে তেনেধৰণে এ গৰা খহনীয়া হৈ পেলাই নদীবোৰ ধৰণীয় বানপানী হোৱা দেখা যায়।
হয়, হয়, হয়।
ভূমিস্খলনৰ কথা ক'বলৈ গ'লে ভূমিস্খলন হওক বা এ কি বুলি কয় গৰা খহনীয়া হওক এইবিলাক আমাৰ ওচৰে পাজৰে যি নদী আছে সেই কথাই মই কওঁ নদী খিনিৰ কথা অৰ্থাৎ আ, নদী বিলাক ত আমি ওচৰে পাজৰে গছ গছনি বিলাক মানুহে তাৰমানে কাটি ধ্বংস কৰাৰ ফলত। সেইবিলাক সেই মাটিখিনি মাটিডোখৰত পানী অহা বেছি বাঢ়ি অহাৰ ফলত সেইবিলাকৰ মানে এ সেইবিলাক প্ৰব্লেম হোৱা দেখা যায়।
হয়, সেইবোৰ সমস্যাৰ সৃষ্টি হয়েই হয়।
হয়, হয়, হয়। গতিকে আপোনাৰ লোকৰ ওচৰতো মানে কেনেকুৱা কেনেকুৱা ধৰণৰ মানে কিবা প্ৰাকৃতিক দুৰ্যোগ কিবা সমস্যাত এ ভুগি থাকে নেকি তেনেকুৱা ধৰণৰ অকমান কথা কৈ দিবচোন?
হয়, আমাৰ ইয়াতে আপুনিতো প্ৰথমে আপুনি জনালে বানপানীৰ কথা। আপুনি অসমততো বিশেষকে আপোনাৰ বানপানীৰ লেখত লবলগীয়া ঠিক তেনেধৰণে। আপোনাৰ অসমত। ভূমিস্খলন আৰু ভূমিকম্পতকৈ আপোনাৰ গৰা খহনীয়া আৰু বানপানীতো বেছি। কৈ আমাৰ দেখা পোৱা যায় গৰা। খহনীয়া আজিকালি প্ৰায় দেখা পোৱা যায় বানপানীৰ ফলত আপোনাৰ গৰা খহনীয়া সৃ- হি হয় আপোনাৰ ঠিক সেই কাৰণে আপোনাৰ গৰা খহনীয়া হোৱাৰ কাৰণে আপোনাৰ ম- থাউৰিবোৰ ভালদৰে মজবুতকৈ বান্ধিব লাগে।
হয় ইফালে আপোনাৰ। অ ভূমিকম্পৰ ফলতো আপোনাৰ আজিকালি প্ৰায় পৃথিৱীত বহু খিনি ক্ষতি হৈছে প্ৰায় হয়েই। ভূমিকম্প আপোনাৰ আমাৰ প্ৰায়। নি নিকটবৰ্তী ওচৰত থকা আপোনাৰ নেপালত প্ৰায় হৈয়ে থাকে। আপোনাৰ। আমি জানিব পৰা মতে প্ৰায় হয়েই হয় হয় তাৰ ফলত আপোনাৰ বহু খিনি ক্ষতি। কি হয়? ঠিক সেইদৰে আপোনাৰ ভূমিস্খলনৰো আপোনাৰ কথা ক'ব পাৰি। ভূমিস্খলনৰ ফলতো আপোনাৰ বহুখিনি ক্ষতিসাধন হয়।
হয় প্ৰাকৃতিক দুৰ্যোগে যিমান আপোনাৰ উপকাৰ কৰে সিমান অপকাৰো। হয় মানে অপকাৰ বেছি দেখা পোৱা যায় মানুহৰ জীৱনত। উপকাৰ বুলি ক'লে আপোনাৰ আই। এটো হয় প্ৰাকৃতিক দুৰ্যোগৰ ফলত যেনেকুৱা আপোনাৰ বানপানী বানপানী যিমান আপোনাৰ। কৰে ঠিক তেনেদৰে আপোনাৰ বানপানীৰ ফলত বহুতো ঠাইৰ পৰা আপোনাৰ। গছ -গছনি আপোনাৰ বেলেগ ঠাইৰ পৰা এন এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আপোনাৰ। কঢ়িয়াই লৈ যায় তাৰ ফলত সেইখিনি আপোনাৰ গছ- গছনিবোৰ শুকুৱাৰ পিছত কাঠ। বা আপোনাৰ খৰি হিচাপত আপোনাৰ ব্যৱহাৰ কৰিব পাৰি। বা আপোনাৰ মাছ। কাছো আপোনাৰ সেইবোৰো আপোনাৰ বাহিৰৰ ঠাইৰ পৰা। বেলেগ এখন ঠাইলৈ বানপানীৰ ফলত আহে। ঠিক সেইদৰে আপোনাৰ সুবিধাখিনিও আপুনি লেখ লেখত লবলগীয়া।